এনে
হেল্ল'
শুনিছ নে
আহ শুনিছো ক
শুনিছ নাই
শুনি শুনি আছো। শুনি আছো। তই শুনিছ নি
শুনি আছো। শুনি আছো। শুনি আছো। টো
অ হ'ব, হ'ব। ক এতিয়া।
ভাতটো কিহেৰে খালি?
ভাতটো খোৱাই নাই। ভাতটো বনাইহে আছে। তোৰ বনাই হ'ল নে কি?
ইমান দেৰি লৈকে। মই এই বনাই আছোঁ। বনাই হৈ গ'ল, খামে আৰু।
কি বনালি?
আজি আই পি টি। গাওঁ ভাত এটি এই পিটিকা আৰু ভাত।
অ, অ। এই আমাৰ এই মাছ জালত, জালত।
ক'ত জাল মাৰিছে? মাৰিছিলে নেকি নদীত?
আহহ পানী হোৱা নাই জানো কিবা?
হা?
পানী হৈছিলে যে পানী।
তাকেটো নদীত জাল মাৰিছে নে কিনো?
নহয় জাল পাতিছিলে।
অ লাঙিত।
লাঙি অ। সেইটোৱে। অ, বাকী?
বাকী খবৰ ভাল।
নাখাইক এ চলি আছো আৰু।
চলি আছো। আজি পইচা পাতি একদম গ'ল। কাইলৈ এয়া বি
অ কাইলে দিব লাগিব।
নহবা পৰীক্ষা দিবলৈ যোৱা চেছ। কাইলৈ পৰীক্ষাও আছে।
অ। কেইটা বজাৰ পৰা আছে পৰীক্ষা?
গধূলি, গধূলি সময়ত পইচাটো লৈছোঁৱে মানে। তাৰপিছত সেইটো সেয়া গুচিয়ে গ'ল যে।
অ।
আকৌ কাইলৈ যদি ৰাতিপুৱা খুজি দিওঁ মাথা বেয়া হৈ যাব মানে চবৰে।
অ, অ। এতিয়া হেৰি পৰীক্ষা কেইটা পা আছে?
পৰীক্ষাত দুটা পোন্ধৰৰ পৰা পৰীক্ষা ষ্টাৰ্ট, মই দেৰটামান বজাৰ পৰা ডেৰটামান বজাত যাম।
অ অ হ'ব ঠিক আছে।
এ এ সংগো দা হঁতৰলগত অৰুণাচল যোৱাটো কি হব?
অৰুণাচল লে তালে।
চংকুদা হঁতৰ লগতটো টাৱানং যোৱা কথা আছিলে। আৰু তই মই ফুটুকলিৰ ওচৰত। সিহঁতৰ হোটেলত
অ অ যাম তই আহিল ত পৰা কেতিয়া আহ বা?
মইতো তিনি তাৰিখ মানেই যাম। তিনি তাৰিখমানে যাম। কিন্তু পৰীক্ষা মোৰ বিশ তাৰিখৰ পৰা নাই, মই ৰুমত এনেই থাকিম, তহঁতি কোনোবা আহা যদি আহিবি সেইকাৰণে কৈ আছোঁ আহিবি বুলি। ফুটকলিও আহিম আহিম কৈ আছে দুইওটা গুচি আহিবি নহবা। ট্ৰেইনতে।
কিয় তিনিও যাম আও।
হে?
সি যদি নিয়ে যাম আও।
ল'ব লাগিব নেকি?
অ। তাৰপৰা
ট্ৰেইনত গুচি আহিবি, কেই টকা লাগিব নো ট্ৰেইনত গুচি আহিলে? খুব বেছি টকা চাৰি শ। মান যাব।
অ হেৰি নহয বিশ তাৰিখে যদি খতম হ'ব তই মানে কি কৰি
মই এনেই থাকিম আও ইয়াতে।
হে?
এনেই থাকিম বোলো।
কামনো কিয় আও ঘৰত গৈ পেলাই এনেই ঘূৰি পোৱাহে। হা।
তাৰপৰা এ তালে কেতিয়া যাবি? তালে কেতিয়া যাবি?
টাৱাং অঁ, তোৰ দচ তাৰিখ মানে যাম জুলাই ভাবিছো।
তাৰ পৰা এই কোন কোনো চাগে মানুহৰ বেলেগ ওলাইছে নেকি?
তই মই হৈছো আৰু শংকুদা আৰু বেলেগ কোনোৱে নাই।
অঁ।
হেল্ল'।
হ'ব দিয়ক হ'ব তেতিয়াহ'লে।
নহবা যদি শংকুদা হতৰ লগত যদি প্ৰগ্ৰেম টো কেনচেল হয়।
অঁ।
তেতিয়া হ'লে তোৰ পাঁচ হাজাৰ মান টকা যাব দুইটাই মিলাই পেলাই দুহেজাৰ পঁচিশ শ মান টকাকে যাব আৰু ওলাবি নহ'বা তহঁতৰ স্কুটি খনতে ভালকে ৰাইডটা মাৰি আহিম গৈ, জিঅ' চিঅ' ইটানগৰ। জিঅ, ইটানগৰ।
এ সেইটো ইমান নালাগে। হেল্ল'।
অ জিঅ' যাম ওলাবি আকৌ।
তালৈ যাবলৈ ইমান নালাগেই। একে ইয়াৰ পৰা যদি ৰাতিপ মানে ৰাতিপুৱা তিনটামান বজাত যদি তই যাও- তই আহিলৈ সন্ধিয়া মানে ৰাতি আঠটা মানে নটা দচটা মান বজাত পাই যাবি ঘৰত। গোটেই খন চাই মেলি আহি।
অঁ অকমান ঘূৰাকে যাম বুলি ভাবিছো এ এদিন মানে হোটেলত থকাকে আৰু। সেইদিনাত আকৌ পুটোকলি হোটেলখনত থকাকে।
সেইটো আকৌ তালৈ যাবগে লাগিব ন বহুত দূৰ।
ইটানগৰত হে সিহঁতৰ।
ইটানগৰ আকৌ তালে আকৌ বহুত দূৰ যাবগে লাগিব নহয় আকৌ।
সেইটোয়ে ৰাতিপুৱা সময়ত আমি ইয়াৰ পৰা ওলাই গুচি যাম চিধা ডাইৰেক্ট জিঅ গুচি যাম জিঅত ঘূৰি মেলি আহি ৰাতি যিমান দেৰি হ'লেও কথা নাই সিহঁতৰ গোটে ৰাতি খোলা থাকে আহি পেলাই ৰাতি সিহঁতৰ তাত সোমাহি আৰু পিছদিনা গুচি আহিম।
অঁ হব পাৰি বাৰু। নহলে এটা কাম গ ই এটা কাম কৰিব পাৰি। যোৱা আগলে চাৰ্ভিচিং এটা দিলে চাৰ্ভিচিং নিদিলো নাই।
চাৰভিছিং দি দিম দাব দুইটাই মিলাই।
অ
এতিয়া মবিলটো কিমান মবিলটোৰ স্কুটি কিমান সোমাই পাঁচশ টকা নে সাতশ টকা।
এই সাতশ টকা ন চাৰে চাৰিশ নে কিমান লয়
অ দুইটাই মিলাই ভৰাই দিম মই মবিলটো ভৰা আধা পইচা দি দিম বাকীটো কিবা উলালে তই বনাই লবি আৰু ব্ৰেক চেক টানিবলগীয়া থাকিলে কিবা কৰিবলগীয়া থাকিল
তাৰপা হেৰি তাতকে আমি হেৰি কৰিব পাওঁচোন
ক'ত যাৱ
ইয়াৰ পৰা মানে দিনত দিনত গুচি গলো দিনত গৈ লৈ পেলাই ফুৰিবলগীয়াত থাকি দিলো। প্ৰথম দিনা তাৰপা আহি সেইয়া গৈ লৈ পেলাই তাত থাকিলো ন পিছদিনা ৰাতিপুৱা আমি সোনকালে গৈ পেলাই তাত আমি সোনকালে পাই গলে আমি বেছিকে চাব পাম
গম পাইছো এই আগদিনা গৈ পেলাই তাত থাকি পেলাই পিছদিনা ৰাতিপুৱা ধুনীয়াকৈ তাৰপৰা ওলাই গুচি যাব পাৰিম দহটা এঘাৰটা যেইটা বজাতে যাওঁ।
নহয় আমি এইয়াৰপৰা সোনকালে ওলাইদিলে আমি আমি তাৰ আকৌ সোনকালে তাৰপা আৰু যেতা বজাত আহো আমাৰ কথা আও আৰামত আহি থাকিম বিন্দাস
কৰিব লাগিব। কিবা এটা সেই দচ তাৰিখ ন তাৰিখ মানে জুলাই পোন্ধৰ তাৰিখৰ আগতে প্লেনটো বনাব লাগিব মানে যোৱা।
অ অ ইটো নহ'লে এইটো ল এইটোৱে কৰি দিম আৰু।
পোন্ধৰ তাৰিখতে বনাব লাগিব। পোন্ধ তাৰিখৰ আগত তে বনাব লাগিব নহলে আকৌ মোৰ তাৰপিছৰ মাহৰ আকৌ এক তাৰিখৰ পৰা হেৰি আৰম্ভ হৈ যাব যে মেডিকেলত
অ অ তাৰপৰা একে বাৰে গুচি আহিব পাৰিবা
মই একেবাই যাম
বেডিং পট্ৰ কাপোৰ চাপোৰ এইবিলাক
সেইকাৰণটো তহঁতক মাতি আছো। সেইকাৰণটো তহঁতক মাতি আছো। মই বাছত অকলে নিবলৈ সুবিধা হব কাৰণে?
এতিয়া আকৌ যাবলৈ এতিয়া মালটো নাই নহ আকৌ
পুতুকলি আহিব নহয়
তাৰ লগতে গুচি আহিবি মই এতিয়া আকৌ তাৰ লগৰ কেনেকে যাম পইচা পাতি
আৰু আগত আকৌ তোক ঘৰ পাও নোপঠিয়াব আক সেইকাৰণে কৈছো তই আহ যদি আহ বোলো
ত তাৰ লগতে গুচি আহ ইয়াৰ আকৌ এইফালে যামে ন আকৌ এইফালে আকৌ দুটা চাইডে আকৌ নিমিলিব ন মোৰ তেতিয়া
অ সেইটোও হয়
তাৰপা অহাৰ পিছত আকৌ তালৈ নাপাম ন এ তাৰ পৰা ইয়াৰ লগতে গুচি আহ ত বা দুটামি একফ মাৰ পঠাই দিম আজি
হ
আজি না যোৱা কালি গৈছিলো
এই গধূলিত দেখোন হিয়েনৰ দোকানলৈ গৈছিলি বোলে আকৌ
এ তাত নহয় হেই ওচৰত টিকলা ওচৰত
অ ঢল বৰ দা তাই আমাৰ থানৰ ওচৰত নহয় মানে
নহ নহ মোবাইলতে এ চাৰে ছটা বজাত বন্ধ কৰ অ
মোবাইলতে
অ অ চাৰে ছটা বন্ধ কৰি দিয়া যে চাৰে ছটা বজাত সেইকাৰণে নহলগে কাইলে হ'ব আকৌ আহ সাতটাৰ পৰা চাৰে ছটালৈকে থাকে এতিয়া আকৌ দেৰি হৈ গল যে আঠটা বাজিলৈকে যে কৰোঁতে কৰোঁতে আহ সেইকাৰণে এ কাইলৈ কৰিম কাইলে জানো হয় ন নহয় আৰু
কাইলৈ আগবেলা কৰি লবি আকৌ
অ সেইটো আকৌ যদি নহ'লে আৰু সেইটোও লাগিব লেঠা
এনেই টোৰচত মোক দিব পৰাকৈ আছে নাই
আছে আছে আছে
মই মই তোক গধূলিকে দি দিম ফিক্স গধূলি চাৰে সাত মানত পাই যাবি মইউতাক খুজিম তে
আৰু অ অ তটো বাৰু তোৰো দি অনলাই নাম দিনত ত পেলাই ললো ভলেিব অ
ত দিদিবি ধুনীয়াকে এই ফোনপে মানে এইটো যে জিহত মাৰি থকা আগৰ পৰা
আহ
খন নাই হেৰিয়েট মাৰি থাক মানে মোৰ পইচা যে যিখনত পঠিয়াই থাক তোক যে দি থৈছিলো
এ খনটে মাৰি দে অ এই এখন মোৰ ভাগৰ এই হোৱাটছএপ টো ডিলিট হৈ গৈছিলে তই আকৌ দি দিবিচোন মোৰ হোৱাটছএপটো কি হলে নাই ঊনত্ৰিশ মে এ এঘাৰটা বিশৰ পৰা মেছেজ চেছেজ নাই তাই কেতিয়াৰ পৰা মানে মেছেজবিলাক আগৰ মেছেজ মেজ বিলাকে আছে এতিয়া মেছেজ বিলাক নাই
মাতি দিম বাও
হেইতহে মই মাৰি থাকো এই হিষ্টিৰ পৰাে মই মাৰি থাকো।
অঁ ঠিক আছে।
ঠিকে আছে অ হ'ব দে হৈ গল